হেল্ল', কি কৰি আছা?
এইয়া অকমান ৰাস্তাত ওলাই আহিছো ইমান বেছি গৰম হৈছে।
আজি ৰ'দতটো দাও মুখৰ ৰ'দ যে,
তাকে এইবোৰ, খোৱা বোৱা হৈ গল, ঘতে অকণমান ৰাস্তাত ওলাই আহিছোঁ।
অ মোৰ এই ভীঅ'ৰ মিটিং আছিলে আজি এই চাৰিটা চাৰিটা গোটৰ মাতিছে,
অ
কিবা হে বে মিত্য মায়নে এইবোৰ কিবা আমাৰ ই, বেঞ্চ আছে নাই তাৰ পাছতে আকৌ,
তই লৈ আউ বাউ,
এক লাখ টকা একাউন্টত আছে নে নাই সেইবিলাক সুধিছে মানে,
অঁ অঁ অঁ,
তাৰপিছতে আৰু, মানে ধে এইবোিলাক ধেৰ কিবা কিবি প্ৰশ্ন সুধিছে চবকে আকৌ একেল লগত, তাতে হৈ পেলাহে মাৰিব লাগিব গোটটো ফটো এজনী থাকিলেও নহ'ব।
আমাৰ গোট কোনোবা কোনবা গৈছিলে নে?
নাই যোৱা নাই যোৱা আজি চাৰিটা গোট মাতিছে কাইলে চাৰিটা গোট মাতিব তেনেকে, এনেকে মাতিব মানে?
অ অ অ আজি মানে আমাৰ গোত নহয়।
নহয় অ গোটেই মানে চাৰিটা চাৰিটা গোটক মাতিব তেতিয়া চল্লিশ জনী চল্লিশ জনীকে আকৌ গোপ। ফটো দিব লাগিব।
অ।
এ একেলগতে মাতিলে আকৌ একেদিনাই কৰিব নোৱাৰে যে গোটেইখিনি।
অঁ অঁ।
চাহ ভাগত পৰিছে সেইটো কাম।
অ অকল চাৰিটা গোট মাতিছে।
অ কালিলৈ চাৰিটা মাতিব তেনেকে।
অ ন এই চাৰিটা গোটৰ গোটেই গোটেই সদ্যয়সকল যাব লাগিব ন। সমূহ সদস্য নে নাই বচা বচা। অ ন আমি বিলাকে। তো ভিঅ' পৰা একো টকা লোনৰ লেনদেন আমাৰ। টো নাই গতিকে আমি বিলাক যাব লাগিব ন নালাগে।
আপুনি এতিয়া গোটত ধৰক পনজিউম হৈ আছে নহয়।
অঁ।
নাথাকিলেও আপুনি সেই নাপালেও যাবই লাগিব।
অ অ অ। কিবা এই আমাৰ বিলাকক প্ৰশ্ন সুধিব নেকি আমি ভিঅৰ লগত একো লেন দেন। কৰা নাই লেনদেন ন কোৱা যদিও পইচাটো ভিয়ৰ দহ টকাটো দি আছোঁ।
অ নহয় ভিঅৰ পৰা আপোনালোকে ধৰক লোন টো লোৱা নাইকিয়া আৰু হেৰিতটো পোৱা নাইকিয়া। এয়া এই দহ হোজাৰ টকাতটো পোৱা নাইকিয়া কিন্তু সেই। নাপালো মানে এতিয়া আপুনি গোটত ধৰ সেই বাৰজনীয়া সদস্যয়তো ন আছে।
অঁ।
যিখিনি দিয়া নতুনকে সোমাইছে। সেইখিনি নালাগে যিখিনি আকৌ নতুনকে ৰেজিষ্ট্ৰেশচন কছে সেইখিনি নালাগে যিখিনি। আগৰ পৰা ৰেষ্টেশচন হৈ আছে নহয় আপোনালোকৰ আক।
উম।
আপোনালোক যাব লাগিব মানে এইটো পঁচিশ হোজাৰ টকা বুলি লয় নহয়।
অ।
মানে এনেকুৱা হৈছে ধেৰি ফাই খোৱাৰ আগতে হৈছে মানে আপোনাৰ কি কি আছে। কি কি নাই তেনেকুৱা আৰু ইঞ্চুৰেঞ্চটো আছে নাই সিদিনা। খন যে এই যে নব বজাৰ যে মানুহ গৰাকী যে মৰিছিলে তেখেতে অলপ। দিনৰ আগত এক লাখ টকাৰ লোন লৈছিলে। এতিয়া ধৰক এ বে হে হেৰিয়ৰ পৰা বেংকৰ পৰা।
অঁ।
এই মানে সিহঁতে গোটেই লৈছিলে গোটৰ পৰা লওঁতেনে ধৰক বেং এক লাখ এক লাখ গাই পাতি কৰি লৈছিলে।
উ।
তাৰপিছত এতিয়াতো মানুহজনে ৰিটাৰ্ণ দুই লাখ টকা পাব আজি কেইমাহ দুমাহ নে তিনিমাহে হৈছে।
অঁ তেওঁ এতিয়া দুই লাখ টকা পাব।
অ ঘূৰাই পাব ইঞ্চুৰেঞ্চটো কৰি থোৱা। কাৰণে মানে সেইটো সুবিধাৰ কাৰণটোন ইমান গোটত কৈ থাকে ইঞ্চুৰেঞ্চটো কৰিব লাগে কৰিব লাগে।
অঁ।
তেওঁ লাভ হ'ল এতিয়া ধৰক ঘৰ মানুহ গৰাকী নাই হোৱা লাভ কিন্তু ঘৰৰ মানুহখিনিয়ে পাব।
অ অ।
এনে লাগি ভাগি দি দিব তাক ধৰক দিব লাগিব আও
অ অ যে তম অ তোমালোকৰ এতিয়া মাথাউৰিৰ মাজত পানী আছে নাই নে শুকাই গল
নাই পানী তাত বৰষুণ দিলেহে যাব লাগিব
অ এতিয়া শুকাই গ'ল
শুকাই গ'ল মানে বৰষুণ দিলে চিম চিমিয়ে প পানী হৈ থাকিব তাত আপোনাৰ তেতিয়া ৰুই থাকিব পোৱা হ'ব ইহেলে নতবা এতিয়া এনেকুৱা খৰাঙত গৈ গোছ মাৰি ৰুই ভাল নালাগে নহ
অ অ নহ তেতিয়া তে এই তেতিয়াও গুজৈ মাৰি থাকিব লাগিবনে
নেলাগে নেলাগে তেতিয়া বোকা হ'ব
অ অ এতিয়া ৰুলে এতিয়া ৰুলে মানে গোজ মাৰিব লাগিব
অ এতিয়া শুকান হলে গুচ মাৰিব লাগিব
অ অ এইবাৰ বোলে তাত সেনে কিবা আঁঠুলৈকে পলস পৰিছে
অ ধুনীয়া পলস পৰি আছে আমাৰ যে এতিয়া এইবাৰ এ স চাৰি বিঘা বোৱালে তাৰে দুবিঘা মাহ সিঁচিব দুবিঘা ৰুম আপোনাৰ মানে সেই দুবিঘাতো ধুনীয়া পলস কৰি আছে মানে সেইকাৰণে এইজনে বুলি ৰুইয়ে পেলাও
ন এতিয়া এই দুবিঘাতো তেতিয়াহ'লে দেখোন ন ৰ'দ হ'লেও সোনকালে গৈ গোজ মাৰি অলপ অলপ ৰুই দিয়া আকৌ
এ অকলে কিমান অহা যোৱা কৰিব দুবিঘা মাটিত গোচ মাৰি ৰোৱাটো সম্ভৱ নে
অকলে গোজ মাৰিব লাগিব নে
অ এইজনে মোৰ এইজন যাব আও মই যাম আ তাৰটা দুটা মানে
ইহতক ফুচুলাই পেলাই খানা এটা দি দিয়া
এ নাযায় নাযায় এ আৰু ইমান দূৰণিলে নিবও নোৱাৰি
নহ নহয় কে চাৰিটা বজাত গ'লে আঠটা বজাত নটালৈ গুচি আহিলে গোটেই গাল গুচি গ'লে হৈয়ে যাব দে
এ ইমান দূৰ আ আপোনাৰ ইয়াৰ পৰা ধৰকচোন মথাইৰ ভিতৰত পোৱালে এঘণ্টা লাগিব অ
হম
সেইখন হেৰি কৰিবলৈ নাই বোলো নালাগে বৰষুণ দিলে লাগিলে হাজিৰাই দিম দুজনীক লৈ যাম আও
অ উম
তেতিয়া একেদিনাই হ'ব
অ অ অ
সেইটোকে ভাবি থৈছো মানে
হা
সেইটোকে ভাবি থৈছো মানে বৰষুণ দিলে যাম আৰু দুজনীক হাজি
অ অ অ কাইলে কোন কোন গোটক মাতিব গম পোৱা নেকি
এ পাৰিজাতত নাই নেকি আপুনি আপোনাৰ পাৰিজাত কত পাৰিজাতত চাবচোন পাৰিজাততে দিব
অঁ
মাইনুয়ে দিব
অ অ
আজি নাই কৰা বাৰু তাই
মাইনু আছে নে ঘৰত, মোৰ মাইনুৰ সতে ইমান দৰকাৰ এটা হৈ আছে। উই, যা, ক'ত আছে।
আছে।
তাইলৈও ফোন এটা কৰিব লাগে।
অ', ইয়াত বাকী কোনো আহা নাই। জানও অহা নাই, হেৰিহঁতৰ ৰুমি ফুকনটোও অহা নাই।
অ', এই মা হেৰি ভোগপুৰত একাউণ্ট এটা খুলিছিলোঁ নহয়।
অ'।
তাৰপৰা সেই একাউণ্টটো হৈ খোলা খোলোতেনে টকা দুহেজাৰ থৈছিলো। তাৰপৰা মানে মোৰ এতিয়া, এ পাছ বুকো নাই দিয়া তাৰপৰা তাইক কৈছিলে মোক হেৰি এই, আধাৰ কাৰ্ডে, পান কাৰ্ডে অ', আধাৰ কাৰ্ড আৰু কিবা ভোটৰ কাৰ্ডটো খুজিছিলে। তাই যেনিবা হেৰিটো লৈ আহিলেহেঁতেন, আৰু মোৰ পইচা কেইটামানো থব লাগে।
হেৰিটো দি পঠিয়াব ন, তেতিয়া পাছবুকতটো দি পঠিয়ালে নে নাই, তাই বনাই আনিব পাৰিব মানে।
অ'।
মোৰ লৰা ভাগৰ পাছবুকটোৱে অনা নাই, মোৰ ল'ৰাটো আছে।
ক'ত আছে?
গ্ৰুপতে আছে।
অ', অ'।
নাম্বাৰটোহে দি থৈছে।
অ'।
পাছবুকতটো অনাই নাইকিয়া।
অ', অ'।
এ গৈ থাকো যদিও সেই আকৌ কি হয়, সেই সময়তহে বেলেগ কাম কৰি থাকে। তাকে যে সিহঁতে পাছুকবোৰ মানে অহা নাই বুলি কৈ থৈ দিয়ে, এই মাইনুক কৈ পঠিয়ালে, মানে মাইনুয়ে মনে মনে ধৰক ক'লে বনাই দিয়ে আৰু। এইটোনো কিনো আকৌ কম্পিউটাৰ সোমাই, হেৰি কৰি দিব লাগে আৰু, তাৰপিছতে কিমান পইচা আছে কিমান হেৰি আছে, সেইটো উঠাই দিব লাগে, আৰু মেনেজাৰেই চহি এটা কৰি দিব লাগে, সেইটোকে কৰিবলৈ সিহঁতে টান পায়।
এ তাই কৰিলে পতককে কৰি দিব।
অ', তাই কৰিলে পতককে কৰি দিয়ে, আমাৰ এতিয়া গোটৰ কাম বোৰজে, আমি পত তাইৰ হাতোৰহে কৰাওঁ।
অ', অ'।
আমাৰ গোটৰ লোন চোন ল'বলগীয়া হ'লেও, চব মানে তাইৰ কাগজ পত্ৰ কৰি, চব হেৰি কৰি থ'ব, মুঠতে আমি গৈ পেলাই ফটো একপি মাৰি পেলাই, গ্ৰুপ ফটো একপি মাৰি গোটেইকেইজনি আকৌ চহী কৰিব লাগে যে বেংকত।
অ'।
সেই তেতিয়া, সেইটো কামহে কৰোগে আৰু।
অ', অ'।
বাকী খিনি কাম হেৰি তায়ে কৰি থয়।
অ' অ', হেৰী বাকী হে তা, খোৱা বোৱা বিলাক কৰিলা হত তেতিয়া।
এ পিছবেলা, মানে খোৱা বোৱা নহলে আৰু, চাহ তাহ খালো হয়, পিছবেলা নাখাওঁ এই যে তেনেকে হে বাৰটা এটাত খোৱাৰ পিছত, কি খাবলৈ মন যাবনো।
অ', অ'।
চাহ একাপ খাই পেলাই সেই আজিও মই খৰি সামৰি আছো খৰি কেইডাল কাট। টিছিলে ৰ'দ টো দিয়া দেখি আজি।
অ আজিৰ ৰ'দটোৱে মানুহবিলাকক ব হেৰি কৰি পেলাইছে।
সে ডাৱৰ মুখ ৰদ নহয় জানো।
অ'।
ঘৰুতে চেক চেক কে ধৰে।
আজি ব গৰম গৰমে গোটেই হেৰি কৰি আছে আও।
আমাৰ মাতোতে ঘাৰটা চাৰে ঘাৰটালেকে ৰুলে আও পাহি। পেলাই ইয়াতে আমাৰ ঘৰতে বহিলে বহি পেলাই। চাহ খালে তাৰ পিছত আকৌ বোৱাৰীজনীয়ে ভাত কেইটামান খালে খাই মেলি সেতি দিৰিকে গৈছেগে।
হেতে কত ৰুইছিলে নো।
সিহঁতে এইবাৰ এই আমাৰ ইফালে মূৰৰ মানুহ ঘৰ মাটি আধেই ৰুবলৈ লৈছে নহয়। গোটেই খিনি গোটেই খিনিলৈছে নহয়।
অ' অ'।
ম নাই যোৱা মাতি ৰুবলৈ তাতো নাযাওঁ যে।
অ' অ'
চাহ তাহ বনাই মেলি দিওঁ আৰু ইয়াতে।
অ' অ'।
মই বোলো কতে বেয়া নাপাবি মই নাযাও যেতিয়া মানুহৰ কথা মই মাতি ৰোবলও নাযাওঁ বোলো।
অ' সিহঁতে চাহ তাহ দিয়ে ন ঘৰ নহয় চাগে।
এইবাৰ সিঁহতে চাহ তাহ নাই দিয়া আৰু আগৰ জিলিনবোৰ তেনেকুৱা নাছিলে দেখোন।
অ' অ'।
চাহ টাহ দিয়ে।
অ' অ আৰু এই হেৰিযয়েটো ক। বৰগীত হেৰি দিছে সপায় এই নে কৰ্মশালাই আমাৰ। হেৰিত এইটো কয় উমম আমাৰ উৎযৱ কমিটি।
ক'ত দিছে।
অ' আমাৰ উৎসৱ কমিটি নহয় আমাৰ লিকুৱেহে কৈ আছিলে। এই হেই। এই মে সংঘত তাৰমানে এই ইয়াত। তে হ'ব যে এইবাৰ বালিগাওত নহ'ব জানো।
সেইটয়ে বালিগাত হ'ব য। এতি আমাৰ গাঁওখনৰ বালিও ল'ৰাোৱালীেইটা তেনেকে গোটাই মেলি হে কৰা হেতেনে কৰ্মশালা এ দােতে ভাল আছিলে।
অ', আকৌ হেৰি নহ আমাৰ গাঁওৰ পৰা দিহানাম এটা উলিয়াবাচোন। এইকো কবা এইকো কবা ভাল আ।
অকমানি এটা পাতিছো।
নহয় ন আমাৰ ডাঙৰ এটাও পাতিবাচোন। আমাৰ ডাঙৰ এটা মানে এই প্ৰতিযোগিতা বুলি নহয় এই এনেকে। উম হেৰিও উদ্বোধনী কিবাকিবি তেনেকুৱাত কৰিবলে।
এ তেনেকুৱাত সুবিধা নিদিব নহয় এটা খেলক। তাৰমানে যিটো আগৰ পৰা চলি আহিছে সেইটোহে দিব। এই ধৰক
তিয়া ৰাখিছোঁ।
অ' অ' ঠিক আছে মও খুৰি সামও।